হেল্ল'।
অঁহ। কি কৰি আছ? আতচ্ছা। ক'তো ওলাই যোৱা নাই নেকি?
অ ওলাই যোৱা নাই আজি।
কিয়?
আজি এই গৰম ইমান।
অঁহ।
বৰষুণ দিলে। খবৰ খাতি আছোঁ আৰু ঠিকে থাকে।
অঁ আজি ডিউটিত যোৱা নাই নেকি?
অঁ মই ডিউটিত আজি যোৱা নাই।
অঁ কিয়?
আজি লীভ ল'লো। অলপ কিবা মানে মোৰ পাৰ্চনেল কাম অলপ আছিল সেইকাৰণে লীভ ল'লো।
মোৰো আছে। মই ডিউটিতে আছোঁ বাৰু।
অঁ আচ্ছা আচ্ছা। বাকী তোৰ খবৰ পাতি?
খবৰ পাতি আছে ঠিকে থাকে।
উম'।
ভাল বেয়াৰ মাজে মাজে।
অঁ। আজি গৰমটো ইমান দিছে।
উম গৰম বহুত দিছে আজি। সেইকাৰণে অলপ উম', বৰষুণতো থাকিব নোৱাৰি, গৰমতো থাকিব নোৱাৰি।
উম, সেইটোয়ে। এই ভাত চাত খালি?
ভাত তোমাৰ দুপৰীয়াতে খাই অহা। এতিয়া অলপ একো খোৱা নাই বাৰু।
অঁ, আৰু জিম গৈ আছ ন?
অ', জিম গৈ আচো বাৰু ময় আজি ললোঁ।
অ', আজি এডমিশ্যন লৈছ নেকি?
উম। তই কৰিবি নেকি জিম?
হা?
তই কৰিবি নেকি জিম?
ময়ো ভাবি আছোঁ কৰিম বুলি।
তাতে কিমান কে লৈ নো?
ইয়াতে তোৰ পোন্ধৰশকে মান্থলি।
অ', আৰু বছৰতো ল'ব পাৰি নেকি?
অ', বছৰতো লব পাৰি, মান্থলি ল'ব পাৰি, কোৱাৰ্টাৰলি ল'ব পাৰি।
কোৱাৰ্টাৰলি কিমান কে হয় বা?
মই সেইটো সোধা নাই, মানে মই একমাহত হল সেইকাৰণে কৰা নাই মই। নে বাৰু সুধি চাব লাগিব। পাৰ মান্ত কিমান বা লৈ?
এনে ডাঙৰ ন জিমখন?
উম, ডাঙৰ হৈ অলপ।
উম, উম।
বাকী জিমতকে ডাঙৰ আৰু?
অ' বাকী জিমতকে মানে এভাৰেজ আৰু।
আচ্ছা-আচ্ছা, মেচিন চেচিন আছে ন?
অ', মেচিন ভালো খিনি আছে আৰু নতুন মেচিন আনিম বুলি কৈছে ইহতে।
ঔ, আচ্ছা।
আৰু ট্ৰেইনাৰ বোৰো ভাল। সিহঁতে শিকাই দিয়ে।
তই সে কিবা প্ৰটিন চটিন লৈ আছ চাপ্লিমেণ্ট?
প্ৰটিন এনে নৰ্মেল প্ৰটিন এটা লওঁ বাৰু ৱে প্ৰ'টিন।
ৱে প্ৰ'টিন।
উম। এটো মাছোল ব্লেজার।
অ' মাছোল ব্লেজার।
এতো মাছোল ব্লেজাব় এইটো আঠশ নে নশ মানত পাইছিলো মই।
আচ্ছা এনে হেৰি কিমান থাকে?
বেছি নাই অ' ছয়টা পেকেট থাকে।
অ' পেকেটত হিছাপত থাকে ন।
অ' পেকেট হিচাপত আহে।
আৰু বটলটোউ ফ্ৰী দিয়ে নেকি?
হম
বটলটো ফ্ৰী দিয়ে নেকি?
অ বটলৰ এটা ফ্ৰী দিয়ে তাত, পাই যায় একেলগে বটলটোৰ পইচাও লৈ লয় সিহঁতে।
চিনে ইল এইবিলাক কিবা জিমৰ পৰা বেগ বটল এইবিলাক কিবা দিয়ে নে?
জিমৰ পৰা কি বেগ অ' মানে ইয়াব়লি কৰিলে দিয়ে সিহঁতে যদি ইয়াব়ত কৰো।
অ' আচ্ছা-আচ্ছা।
ভালে ইয় আৰু।
তোমাৰ লগৰ
বাকী তই ফ্ৰী ডিন নলওঁ নেকি?
হে?
তুমি এটিয়েম চেটিয়েম নলৱ নেকি?
টু এইটিন লোৱা নাই বাৰু এতিয়ালৈ মই।
মানে টু এইটিন ল'লে হে এ এ ষ্টেমিনা বাঢ়ে বুলি কয় ষ্ট্ৰেন্দ বাঢ়ে।
অ অ শুনিছোঁ বাৰু মই কিন্তু এতিয়া কি হয়?
অ তই সেইটো হোৱে প্ৰ'টিন খোৱাৰ পিছত কিবা সেই ৰিজাল্ট পাইছ নে?
ৰিজাল্ট মানে অলপ ৰিকভাৰী হয়। সে মানে অলপ প্ৰ'টিনৰ পৰা অলপ ৰিকভাৰী পাওঁ।
অহ মাছল ৰিকভাৰী হয় ন?
অহ।
তই এনে কেইদিন কৰ সপ্তাহত?
মই সপ্তাহত তোৰ ছয় দিন নে পাঁচ দিন।
অঁ দুদিন ৰেষ্ট লোৱা ন?
অঁ দুদিন ৰেষ্ট লওঁ।
আৰে দুদিন ৰেষ্ট লোৱা ভাল বাৰু।
অঁ মানে অলপ গাৰ বিষ উঠি যায় ন সেইকাৰণে অলপ ৰেষ্ট লৈ লওঁ।
অঁ এই ৰেষ্ট ল'বও লাগে পিছে।
উম।
ৰিকভাৰ হয় তেতিয়া সোনকালে।
উম।
তই এদিনত কেইটাকে মাৰ এক্সাৰচাইজ?
মানে?
এদিনত কেইটা এক্সাৰচাইজ মাৰ মানে কি কি এক্সাৰচাইজ মাৰ?
অ এদিনত মানে মোৰ ৰুটিন হিচাপত মাৰা যায়। ধৰ এতিয়া আজি টিউচডে তোন ত' টিউচডে আজি মই আপাৰ বদি মাৰিছো।
অঁ আচ্ছা আচ্ছা। আপাৰ বদি এনে কি মাৰিলি আজি?
আজি আপাৰ বদি আ বেঞ্চ প্ৰেছ। ডাম্বল প্ৰেছ আৰু থ্ৰাইছেপ। প্লাছ আ আ সেইটো কি বুলি টেকলাই, আৰু এইটো কি আ অঁ এইখিনিয়ে আছিলে।
অঁ, গোটেই মানে সেই আপাৰ বদিটো কৰিছ আৰু।
অঁ আপাৰ বদি গোটেইখিনি।
আৰু লৱাৰ বদি কোনদিনা কৰ?
লৱাৰ বদি কালি হ'ব।
মানে অহ অহ মানে এ হেৰী এনে লৱাৰ বদি কেইদিন কৰ সপ্তাহত?
লৱাৰ বডী মোৰ ধৰ সপ্তাহত ক'ব গ'লে দুইদিন হয়। মানে ধৰ এতিয়া। অঁ চেটাৰডে মই মানে লৌআৰ বডী আৰু আপাৰ বডী মিক্স কৰি কৰো।
অ, আচ্ছা- আচ্ছা। কি কিমান টাইম কে কৰ কিমান টাইম কে কৰ?
আ দেৰ ঘন্টা এনেকুৱা কেতিয়াবা দুই ঘন্টা লাগে মানে ৰেষ্ট লৈ কৰিলে অলপ টাইমটো লাগে।
অঁ টাইমটো লাগে অবশ্য।
আৰু যেতিয়া মানে অলপ মানুহবোৰৰ ভিৰ হ'লে অলপ টাইমটো গুচি যায় সেনেকে।
অ অ অ তই এনে ট্ৰেইনাৰ লৈছ নেকি?
ট্ৰেইনাৰ লোৱা নাই বাৰু মই এতিয়ালৈ।
অ, মানে নিজে পাৰ আৰু গোটেইখিনি।
অ, মানে নিজে মানে ট্ৰেইনাৰ কেতিয়াবা সুধি লওঁ নোৱাৰিলে। আৰু বেছিভাগতো ইউটিউবতে চাই লওঁ।
অ, আচ্ছা - আচ্ছা। ভালে হৈছে।
অঁ
মই দুৱাৰ বুলি ইমান নকৰোৱে।
হয় নেকি কিয়?
লোৱাৰ বডী কৰি ভাল নাপাওঁ আপাৰ বডীয়ে কৰো বেছিভাগ।
আচ্ছা আপাৰ বডীত কি - কি কৰ তই?
মই সেই এদিনত সে দুটাকে কৰো মানে ধৰ আজি হয়তো- অঁ চেষ্ট আৰু ট্ৰাইছেত, কালি বেক আৰু বাইছেপ এনেকে-
অঁ
আৰু নেক্সট দিনা আকৌ সেই বাইচেপ এন্ড চলজাৰ সেনেকে মাৰো। লৌআৰ বডী এক দিনে কৰো মই।
লৌআৰ বডী কি কৰ?
লৱাৰ বডী মানে লেগ এক্সটেনচন স্কোৱাত। অ', হেপ্তেইং। আৰু সেই লেগ প্ৰেছ এইকেইটাই কৰো। আৰু এই কাপ চৰ কৰো বেলেগ নকৰো।
আচ্ছা।
ই সেই চাটনিটো জিমতে লৈ যাওঁ নে আগতে খাই যাওঁ।
মানে এনেই আগতে মই জিমত লৈ আহিছিলো কিন্তু আজিকালি জিমত লৈ আহিবলৈ মানে অলপ এই ঘৰতে টাইমটো গুচি যায় সময় নাপাও। আৰু ঘৰতো যাই পেলাই খাবলৈ টাইম নাপাও ইফালে মানে ঘৰত যাওঁতে বহুত দেৰি লাগে।
অ, আচ্ছা - আচ্ছা তাকে প্ৰি ৱৰ্ত লোৱা নাই ন।
প্ৰি ৱাকাত লোৱা নাই এতিয়ালে মোৰ লঁও ভাবি আছোঁ লঁও‌ নেকি?
অ অ এ ল'লেই ভাল হ'ব ন
উম
ললে ভাল হ'বনে
ললে এতিয়াতই যদি ধৰ। তোৰ কথা আৰু এতিয়া। যদি তই যদি মানে ধৰ বেছি হেভি ৱেট যদি মাৰিব বিচাৰ প্ৰি ৱাৰকত ল'ব পাৰ ত
অ আচ্ছা আচ্ছা তই কি যি সে কৰিবি খেলিবি নেকি
উম!
যদি সেই, বডি- বডি বিল্ডিং খেলিবি নে', এনেই এনেইে চাব আহিছ?
এনেই। ফিজিকটো আৰু আনিবলৈ, বডি ফিজিকটো।
ৱেইত লিফিং নকৰ ন
অ ৱেইটলিফ্টিং নকৰো মই
এ আছে আৰু।
হেল্ল'?
হেল্ল'?
অ'! শুনি আছানে?
অ'! শুনি আছোঁ, ক'?
নাই বাৰু মাতটো, নাই। মোৰ মাতটো মানে, কি হ'ল সি নোৱাৰোঁ বুলি ক'লে, সুধিলোঁ।
অ'! অকণমান নেটৱৰ্কৰ প্ৰব্লেম নে', কিবা?
অ'!
পিছে, বৰষুণ দিছে নেকি তাতে?
বৰষুণ দিয়া নাই এতিয়া, ৰ'দেই দি আছে।
অ'! বৰষুণ দিছিলে নেকি?
বৰষুণ, আজি দিয়া নাই।
দিয়া নাই ন'?
তাতে।
ইয়াতেও বহুত ৰ'দ! বৰষুণ দিয়া নাই আজি বাৰু।
অ'! আজি নিদিয়ে চাগে!
হে?
আজি নিদিয়ে চাগে, বোলে।
অ'! আজি একদম ৰ'দ দিব। কালিহে দিব পাৰে, হয়তো বৰষুণ।
অ'! সদায় বৰষুণ দিলেও দিগদাৰ, বানপানী হৈছে চবতে।
উম! আৰু বৰ ৰ'দ দিলেও দিগদাৰ, একদম গৰমত থাকিব নোৱাৰি!
অ'! দিলে একদম বেছিকে দিব, নিদিলে আৰু
উম!
আচলতে, মাজত দিব লাগে মাজত, দিলে ভাল।
অ'! অলপ ঘৰত, অলপ বৰষুণ দিলে, অলপ সুবিধা হয় আৰু আমাৰো।
অ'! সেইটোৱেইটো। বাকী, এতিয়া ডিউটিতে আছ ন'?
অ'!
মানুহজনে আহিলে। অ'! ভাত খাওঁ ৰ'।
অ'!
মানুহ- চানুহ‌ আহি আছে না?
মানুহ আহি আছে বাৰু, অলপ- চলপ এনেকে।
অ'! আচ্ছা, আচ্ছা। আছে বাৰু। অ'! তই কেইটাত যাবি ঘৰত?
হা?
ঘৰত কেইটাত যাবি?
অ'! ভাবি আছোঁ! মানে, যদি মানুহ- চানুহ নাথাকে, তেন এ মই সোনকালতে যাম অলপ কাৰণ বৰষুণ কথা এই গেৰাণ্টি নাথাকে চুন কেতিয়াবা আহি যায়।
তে দিয়া-দিয়া ঠিক নাই এইটো হয়। ঠিক নাই গধূলিলৈকে দিবও পাৰে।
উম, সেয়াই।
এ, ঠিক আছে দে, লগ পাম পিছত।
অ'! পিছত লগ পাম বাৰু।
উম, দে-দে ৰাখক।
অ'!